এই ভাত বনাই আছো
অ'
তই
আছো এনে কিনো কৰিবি
ভাত কিহে খালি
ভাত ৰাতিপুৱাই খালোহে দালি হেই ভাত কেৰেলা আলুগুটি ভাজি
অ'।
মই খোৱাৰ আগতে খাওঁ, গৰমখনত।
তাকে এতিয়াই এয়া দৰমহা এডাল আছে, নহয়? সেইকাণে ভাত বনাই আছো, আমাৰ এটা আছে নহয় ঘৰত।
চডড
উম, উম, উম, ভাত খাই বোলে।
অ'।
এনে নাখালা ন, মাংস দেখিছে যে।
তোৰ নিচিনা একে খকুৱা যে।
উম।
মোৰ মূৰটো বিষাইছে অ' মা, মই এ চিত আহিবই নোৱাৰোঁ।
মই এ চি গাড়ী বাছ গাড়ী
মো বাছত এদিন গ'লো আৰু এ চি মই পাওঁতে একদম মাথাটো ঘূৰাই গৈছে নহয় মোৰ।
মই এ চিত গোন্ধটোৱে বেয়া পাওঁ।
মও একদম বহুত বেয়া পাওঁ মানে এ চি এ চি যোৱাতকে, মই এ চি সেইকাৰণে মই টমটমত গৈ আহোঁ। মানে যদি খিৰকিখন খুলি দিয়ে তেতিয়া মই যাব পাৰিম, কিন্তু যদি খিৰকি চিতকি মাৰি দিয়ে, এ চি লগাই তেতিয়া মই যাব নোৱাৰো।
এ চি বাছতনো তোক ক'ত খিৰকিখন খুলিব।
এ, এ চি বাছত বুলি নহয়, মানে গাড়ীত য'তেই নহওঁক।
অ' গাড়ীত আকৌ এ চি লগাই খিৰিকি নুখুলে যে সেইটোৱে দিগদাৰ।
সেইটোৱে দিগদাৰ, মই বহুত অশান্তি পাওঁ, মই নোৱাৰো এনেকে যাব। মই আজি আহিলোঁ ঘপককে। নহয় নহয় সদায় যদি যাওঁ অভ্যাস হৈ যাব, নুঠো যে তেনেকে।
অ' এনেও এ চি হেৰিয়াটো বেয়া পাওঁ। মই এ চি ৰুমত ক্লাছ কৰিবলৈ দিলেও মই অশান্তি পাওঁ মানে।
উম, ময়ো। ইমান গৰম হৈছে ৰাতিপুৱা আকৌ তিত ৰাতিপুৱা আকৌ দপদপীয়া মানে ডাঙৰ বৰষুণ, এতিয়া আকৌ ৰ'দডাল এনেকুৱা দিছে নহয়। মানু্হে পথাৰত থাকিবলে মানে চিন্তা কৰিব লাগিব।
সঁচাই ৰাতিপুৱা ইমান একেবাৰে দিলে ৰ'দ, বৰষুণ সোপা। আমাৰ যে গোটেই বাৰীত পানী।
আমাৰ, আমাৰ পানী নহয়, আমাৰ শুকাই যায় লগতে।
আমাৰ সেই চব ফালৰপৰা ঢাপৰ খালবোৰ মাৰি দিলে যে, চব পানীবোৰ আমাৰ বাৰীলে গুচি আহে।
উম।
গোটেই পানী আমাৰ বাৰীত।
আমাৰ আৰু পানী নহয় বাৰু দেই, খালি তো হেই ভিতৰতহে পানী পৰিছে হি। এই চলাৰ লগাওঁতে হেৰি গিতাই গছকিলে হ'বলা, গোটেই পানী পৰে।
অ',।
এতিয়া তোৰ গোটেই পানী পৰিছে।
আমাৰ ভিতৰত নাই বাৰু, কিন্তু বাৰীতো পানীটো দেখিলে ভয় খাই যাবি তই।
উম, এ সেইকাৰণে মানুহবিলাকে যে খেতি যে কৰে, খেতি হোৱাৰ লগে-লগে যদি এজোপা এজোপা বোলে গছ ৰুওঁ চোন বোলে।
আমাৰ ফালৰ মানুহবোৰে চব ঢাপৰ খালবোৰ মাৰি দিলে।
নহয়, পথাৰ কথা কৈছো। পথাৰত মানে গছ চছ নাই যে, মানুহবিলাকে পথাৰত থাকিবই নোৱাৰে এতিয়া। সেইকাৰণে বেছি গৰম হয়, পথাৰবিলাকত বেছি গৰম হয়, চাবিচোন।
এই অকমান ছাঁ পৰি থাকিলে ৰুব পাৰি, নহ'লে মাটিবোৰ গৰম হৈ যায়।
কৈ থাকিলে আমাৰ মানে আহে হেৰি অকমান ৰেষ্ট ল'বৰ কাৰণে হ'লেও চাহ অকণ খাবলৈ হ'লেও, গছৰ ছাঁ অকণ লাগে, নহয়। মানুহবিলাকে গছ চছৱে নুৰুৱে পথাৰত। বোলে খেতি আদাই হ'ল, খেতিও ৰুইছে বোলে, ব ধানো ৰুইছে বোলে, গছ জোপাও ৰুইছে ধান কটালে গছজোপা ডাঙৰ হ'ব, তেতিয়া গৰু-ছাগলী নাখাব ন, এ ঘৰ মানে, সেইবোৰ কোনো চিন্তা নকৰে। সেইতো চিন্তা নকৰে মা- মানুহবিলাকে।
সিহঁতৰ শান্তি। পথাৰৰ মাটিবোৰ গৰম হৈ-হৈ যায় ৰুবলৈ, বেয়া।
আমাৰ, আমাৰ আগফালৰ পথাৰত এইবাৰ মই ৰুইছিলো নহয়!
উম।
তাৰপিছত সেই এ'গৰুক খুৱাই দিলে আমাক।
উম' সেয়াহে তই ৰুই থৈ আহিবি বেলেগে গৰুক খুৱাই দিব।
উম' বৌ খুৱাই দিলে।
এতিয়া গোহাঁই কমলৰ আগফালে শুনাও ফুলি বাদাছ্লাপে কিমান ৰুলে ঐ। মানুহবোৰে ঘৰাবোৰ সুলকা হ'লকে ঘৰলৈ আনিব। হেৰি কৰিব এই গুণোৎসৱত আমি সোপা ৰুলো নে বাৰু।
উম' তাকেহে অ' সন্ধিয়া সময়ত হেইৰি অ' এইৰটো টোপা চাহটো
তেতিয়া কম ৰুইছিলে নাই বাৰু গছ-পুলি
এতিয়া নকওঁ এতিয়া মই স্বাস্থ্যৱান যে। তেতিয়া খিন-মিন অকণমান পোৱালিটোৰ নিচিনা আছিলো জানো মই।
তেতিয়া সেইকাৰণে গৈছিলে আকৌ
তেতিয়া তহতৰ তহতৰ নিচিনা তহতৰ সমানে সৰু আছিলো মই।
অ' ছিক্স-ছেভেনত সমানেই আছিলোঁ আৰু
সমানে আছিলো পৰালি একেবাৰে গোটেইজনী চিনিয়ে নাপায় মানুহক। দাদা-ছোৱালী বুলিহে ভাবে মই আগতে বহুত সৰু আছিলো। এই মেট্ৰিক অ' উম, মেট্ৰিক নহয়।
হায়ছেকেণ্ডাৰী পৰীক্ষাৰ পিছত পৰা হ'লি শকত।
ত পৰাৰাহে মানে বলৱান হৈ পৰিলোঁ। বেয়া আছে কথাটো বলবান হোৱাৰ কাৰণে মানুহে বু বু ভাৱাবে ক আনকি কণ্ট্ৰাক্টৰৰতো সেই গাড়ী বাইদেউ ক'ব বুলিহে মাতে মোৰ খঙে উঠে। ডাঙৰ বুঢ়া মানুহ এটা বাইদেউ বুলি মাতে মোক কুৰটি পিন্ধি গ'লে।
ই তেজপুৰলৈ গৈছোঁ বুঢ়া মানুহ এটা কৈছে বাইদেউ কুৰ্তি পিন্ধি গৈছিলোঁ ন একদম বাইদেউ বুলি কৈছে মোক খঙ উঠিল। মোক কোনটো এংগলৰ পৰা মোক বাইদেউ দেখি।
কবি আকৌ বাইদউ বুলি মাতিছে ভালে হে সন্মানেৰে মাতিছে তোক।
ভণ্টি বুলি মাতিব লাগে ভণ্টি। উম' অ' লোকৰ ঘৰলে গ'লে মানে তোৰ লেট্ৰিন কৰিব নালাগে জানানে মেইন প্ৰব্লেম সেইটোৱে।
হাগাটো সঁচাকে দিগদাৰ হাগিবলৈ সঁচাকে দিগদাৰ।
উম ' মানে মোৰ লোকৰ ঘৰত লেট্ৰিন কৰিবলৈ মোৰ আলহী ঘৰত সেইটোৱে প্ৰব্লেম পাওঁ মানে মই এডজাচ কৰিব নোৱাৰো মই ৰুমতো প্ৰথম এডজাষ্টে কৰিব পৰা নাই বহুত দিনলৈকে মই একজাষ্ট কৰিব পৰা নাছিলো এতিয়া যেনিবা এডজাষ্ট হৈ গ'ল। এতিয়া আকৌ এতিয়া ঘৰত আহিলো নহয় আকৌ ৰুমৰ লগ গ'লে আকৌ মোৰ দহ দিন মৰ পাছত চ ম চব মানে
মোৰ হিন লাগে হাগিবলৈ যাবলৈ লোকৰ ঘৰত।
আকৌ আমাৰ আমাৰ ৰুমৰ হেৰিতটো এইটো উত মানে কুত নে কি যে।
কুমুট।
কুমুট মুখতে নাহে মোৰ।
সেইটো সেইটোত মই বেয়া পাওঁ। ইঞডিয়ানত কৰি কৰি মই সেইটোক বেয়া পাওঁ আৰু ঘিণ লাগে কিবা এটা।
অ' ঘিন লাগে চবেই তাতে
উম' চবেই নহয় আমাৰ বাৰু তিনিজনী দেই হ'লেও বেয়া পাওঁ মই।
ময়ো বেয়া পাওঁ, মই হাগিবলৈ লোকৰ ঘৰত মই গা ধুবলৈও ঘিন লাগে মোক ঘৰলৈ যাবলৈও ঘিণ লাগে মোৰ।
উম, মোৰ মানে এইটো প্ৰব্লেম মই! এদ এবাৰ এবাৰ আমি লখিমপুৰলৈ গৈছো মেডিকেলত!
অ।
লখিমপুৰ মেডিকেলত গৈছোঁ তাৰপৰা চবে আৰু মাহঁতে চবে পাঁচ টকা! পাঁচ টকা দি পেলাই মোটিছোগৈ, মই নাই মোটা নহয়। মই নোৱাৰোঁ মানে য'ত ত'ত মোটিব নোৱাৰোঁ।
অ', হেই ময়ো নোমোটো মই হাগিবলৈ নাযাওঁ মই মামাৰ ঘৰত!
ময়ো, মই এদিন জেঠাই ঘৰত আঠদিন থাকিলো আঠদিন মই লেটিন নোহোৱা চবে মোৰ ঘৰে ন! ভয়তে ঘৰলৈ পঠিয়াই দিছে।
থাকক দিয়া সেইটো। মোৰ হেই, এইটো কি বুলি কয়? মোয়ো নেহাগো নহয় মোৰ গা ধুবলৈ বোলে ঘৃণ লাগে।
মোৰ এতিয়া কি খাবলৈ মন গৈছে জানা, একদম পইতা ভাতৰ লগত পিটিকা আৰু হেৰি! গৰৈ মাছৰ পিটিকা আৰু আলুগুটি পিটিকা এনেকুৱা পি! পিটিকা সেনেকে খাব সেনেকে খাব মান আছে।
অ', মা নাছিলে। মোৰ ইমান পানী দিয়া ভাত খাবলৈ মন গৈছিলে নহয়।
দেখি আছো মোৰ কিবা এটা লোভ লাগিছে, এতিয়া স্পাইট আৰু চিপছ খালো এতিয়া পেটটো বিষাইছে খাইপেনাইকে।
নাই।
মই যিমানে তোৰ, ক্ষীণাবলৈ চাই আছো, সিমানে মোক শকত কৰাই আছে।
এই দেতা এইটো এইটো পোৱা। হ এইটো দিয়া।
সেইদিনা চাওমিন খালো এতিয়া আকৌ পেটটো শকত হৈ হ'ল।
সেইটোত থৈ আহিবাগৈ দেই। উম, কোনটো? এৰি দিলে লয় দেউতাই বৰশী দি আছে, যে দেউতাইহে পালে মাছ এটা আকৌ একেবাই উঠিলে মাছ।
সেইটো, সেইটো, সেইটো তাৰ আজি আজি তাৰ। মৰা দিনে উ, থৈ দে এইটো।
মই পেলাই দিলো দেউতাই এৰিলে আৰু দেউতাতো সেইটোৱে আছিলে।
উম, আৰু আজি তাৰ আজি মৰা দিনে।
তাৰ, আজি খাব লগীয়া তাক আছে। মেকুৰীটোলৈ মাছ নাই, সেইকাৰণে বৰশী দিছো মানে ব ন'হলে সি নাখায় মা! নাখায়, গাখীৰ নাখায়, ডিমু নেখায় মানে।
অকল মাছহে খাই মানে ইমান স্পেচিয়েল।
চেঙেলী মাছ আনিবলৈ, তেতিয়া বৰশী, বৰশী
উম।
স্কুটিত, এ, গৰৈ চেঙেলী মাছ চাৰি নে, পাঁচটা দি পঠিয়াইছে গম পোৱা নে এ, পেটোৱা হঁতৰ ঘৰৰ পৰা, ই মিন খায়। এইটো কি বুলি কয়? গৰু মাংস, মাংস হেৰি নাখায়হি, বেয়া পায়।
উম।
মোহৰ গাখীৰ একো নাখায়, অকল তাক হেৰিহে লাগে।
উম, মোক কুকুৰ পোৱালি এটা লাগিছিলে, একদম মানে এ, এনেকুৱা ঘৰচীয়া কুকুৰ ঘৰচীয়া কুকুৰ, এই, ৰঙা বিলাক হ'লে বেয়া লাগে, কোলা মোলা হ'লে মানে অলপ ভাল লাগে।
এ, অকনমান নোমবোৰ দীঘল দীঘল, এইবিলাক
অ, মই আৰু বগা কুকুৰ এটা লাগে, এনেকে যে মানে, বিলাতী কুকুৰ কুকুৰ এটা লগে, পোৱাহেতেন, কিনিব নোৱাৰা নহয়। কিনিবলৈ অকাদ নাই, ইমান দাম, সাত-আঠ হেজাৰ।
এইবাৰ বা হঁতে, বায়ে কিনিম বুলি হেৰি কৰিলে নহল, অৰুণাচলৰ পৰা আনিলেও। বন্দদুৱা পোৱালেহি
অ, বহুত দাম অ' এইবোৰ। আৰু সেইবিলাক তই এবাৰ যদি শিকাই দিয় নহয়, তোক মানে সিহতে নিজে মৰি হলেও তোক বচাব মানে বহুত জ্ঞানী হয়।
হয়', সেইটোকেতো কৈছো আমাৰ মায়ে ববই আনিব নিদিলে নহয়, চাৰে চাৰি হাজাৰ টকা লাগে অকণমানি পোৱালি কেটা।
অ', মোকো তেনেকুৱা এটা লাগে মই আনিম।
একদম অকমানি অকমানি পোৱালি মানে।
উম',
গাখী-চাখী এৰিলে মানে সেনেকুৱা হেৰি দৰ হেৰি চাৰে চাৰি হোজাৰ লাগে তাৰ পিছতে নিদিলে আনিবলৈ সিহটে।
আজি মোৰ মনটো ভাল লাগি আছে পইচা পালো যে, পইচা পালে মোৰ মনটো বহুত ভাল লাগি থাকে।
মোৰ ভাল লাগে না। এতিয়া যে হাতত মোৰ একা আঠ টকা এটা আছে, বাকীকেইটা দেউতা ভাগ পইচা দুটা সোমাই আছে। ইমান দুখ লাগিছে নিজক দ- দহ টকা দহ টকা আছিলে এটকা এটা কাক মাৰিলো দেই এটকা এটা কাবা কবাক মাৰিলো এটকা এটা, তোক মাৰিলো দুটকা কমি গল হ'য় নে।
উম',
তাৰপিছত এ- এটক এতিয়া আঠ টকা এটা আছে ভাবচোন।
উম',
কিমান মান কিমান মানে ধনী মানুহ ভাব দহ টকা পা দুটকা ধাৰ লে দিছোঁ।
হোম',
এতিয়া দুটকা নাই মোৰ আঠ টকা এটা হৈ আছে অ', হেৰি ৰাতিপুৱা চেম্পু আনিলো এঘাৰ টকা। এপে মানে কিনিক প্ৰিলাচ লগাও যে কৈছে এপেকেট কি ধুবি, এঘাৰ পেকেট লৈ যা বুলি ক'লে। এঘাৰ পেকেট লৈ আহিলে এঘাৰ এটকা তোক দিলো সেয়া আঠ টকা আছে, কিমান হেভি ধনী মানুহ। ভাব
তাকে পইচাটো সোমোৱা মানে সোমালে ভাল লাগেএকেবে একাউণ্টত থাকিয়ে ভাল লাগে পইচাটো থা
থাকিলে মজা এটা লাগে।
উম', মোৰ পইচা নাথাকিলে মাথাটো বেয়া হৈ যায়।
মোৰ একদম বহুত খং উঠে কিন্তু হেৰি কৰি থাকিলে। যা পইচা একদম পুৰা বহুত মানে কিবা এটা ভাল লাগে পইচা
উম',
মোৰ ৰুমত থাকিলে যে একদম মানে দহ টকা লৈ পেনে মই চলি থাকো, এসপ্তাহ দহ টকা লৈ চলিছো।
অ', নহয় তই এনেকে থাকিলে পাৰি কিন্তু ঘৰত থাকিলে নোৱাৰি। উম', পৰিলে পাৰি। কৰ'বাত থাকিলে মানে চলি যাব পাৰি।
তই-তই- যোৱাবি দেই বাকী কেইটা যোৱাবি দেই তই মই ভাল দেখা নাই আকৌ। তই পইচা খুজিলে নোৱাৰ নিদো আৰু তোক মই।
কোন এ তই দাদাইনে বেলেগ। গেম কোনে খেলিছে, তহতৰ দাদা নে বেলেগ? দাদাই নে?
অ',
আহ,
লুডু নহয়, কিবা বৰশী টো পাই আছে, মোবাইলত বৰশী টো পোৱা খিনো হেৰি কৰিব পাৰি
মই গুচি আহিলো, আমাৰ দেউতা বৰ সিটো পৰাাই আছে মই এ দিয় মা দি আৰু নিও আৰু
লৈ মানে বৰশী টোপাৰে বৰশী দুটোপাৰে আছে। তাৰ পালে এেহেজাৰ টকা এটা, তাৰ পৰাৰা এতিয়া দোকানলৈ গৈ পানে খালে, আছো আৰু তিনিশটাত আছে ন এতিয়াকৌ বহীৰ পৰা আছে।
অ',
মই আৰু খুজিলে
যে এতিয়া মাথাটো বেয়া হ যায়গে অনলাইনত থিকি প
পইচা এতিয়া ম পালো মনটো ভাল লাগিছিল আকৌ মোৰ মনতটো বেয়া লাগি যাব, পইচা খুজিবই এতিয়া। লগে, লগে, এতিয়া মই অৰ্ডাৰ দি দিম ঘড়ী এটা আছে ঘড়ী এটা অৰ্ডাৰ দি দিম এতিয়া মোক।
ই সেইকাৰণে এইবাৰ সেইকাৰণে সেইটা বস্তু অৰ্ডাৰ দিলো।
তুভাগৰ টপতো স্পৰিংটো ভাল লাগিছে, কালি যে ষ্টেটাচ যে দি স্পৰিংটো ভাল লাগিছে আকৌ।
চলবিশ টকা হে,
মানে কেচ
অ', হেৰি চেনৰ পৰা আনিছিলো।